অ, শুনা পাইছ?
অ, পাইছো এতিয়া, কত আছ?
ছিল গোৱলিপ পেলাই জাষ্ট ঘৰ পাইছোঁহি
অঁ আজি নামঘৰত কিবা আছিলে নি
আজি নামঘত আছিলে তই খবৰ পাৱ নেকি
পাওঁ অলপ চলপকে
এ মানে আমাৰ সেই তইতো গম পাৱ আমাৰ নামঘৰ পৰা ভা ভাঙি থোৱা আছে
অঁ
তাৰ মানে তোৰ এতিয়া কেইব বছৰো তাত একো অনুষ্ঠান পাতিব পৰা নাই এতিয়া নামঘৰ গোটেই ভঙাই আছে
অ
সেইকাৰণে যেনিবা এইবাৰ গাঁৱৰ ৰাইজে মিলি পেলাই বৰসবাহ টো পাতিলে আমাৰ আকৌ প্ৰত্যেক বছৰে নামঘৰ গোটেই ৰাইজ হক আকৌ বেলেগ গাঁৱৰ ৰাইজক মাতি সি নি পেলাই এনেক নাম পাতে যে, তাৰে আজি বৰসবাহ সেই পাতিছিল, তহঁতক আকৌ মাতিছিলো নাই হিলিএ
সময় নাপালো, আলহী আহিছিলে।
কি কৰি থাকিলিনো গোটেই দিনটো, সময় নাপালি।
আলহী আহিছিলে, ভাত পানী খাই পেলাইহে আলহী গৈছেগে।
এ ভাত খোৱা আলহি আহিছিলে?
ভাত খোৱা আলহি আহিছিলে, আক
অঁ, আঁতৰৰ আলহী নে ওচৰৰে কোনোবা আলহী আহিছিলে?
তাৰ আলহি।
অঁ-অঁ।
উম, তা পা এতিয়া সেইকাৰণে এৰি থৈ যাবলে নহল আৰু।
ঠিক আছে আমাৰও মানে নামঘৰ ভাগ পি পিছে আমাও মানে বনাইহে আছে, এই তোৰ এতিয়া মণিকূট বনাই হোৱাই নাই, গোটেই বাকী নামঘৰ ভাগহে বনাই আছে।
অঁ, তাপা হেই ৰাতিলে কিবা এটা পাতিছে হেনো যাম বুলি ভাবিছো আৰু।
অঁ, সেই দিনত তোৰ, প্ৰথমতে নাম গালে, তাপা উঠা নাম গালে, তাপা আকৌ হেই গাঁৱৰ ৰাইজে মানে তোৰ গায়ন বায়ন গালে।
অঁ।
এতিয়া ৰাতিলে টো নাম গাব মানে দিহা নাম গাব কোনোবা কোনোবা মাতিছে চাগে নামতি, নাম গোৱা
অঁ, আতৰৰ পৰা মাতিছে?
তাকে আঁতৰ পৰা, ময়ো সবিশেষ গম নাপাওঁ, আতৰৰ পৰা মাতিছে চাগে, আকৌ আমাৰ গাঁৱতো ধৰ ভাল ভাল নাম গোৱা মানুহ আছেতো।
আছে আছে অঁ, মোৰ যাম বুলি ভাবি থৈছো কি হয় আউ।
আহিবি এই তোৰ নামঘৰত বহুত দিনৰ মূৰত এইটো অনুষ্ঠান পাতিছে গতিকে তই আহি পেলাই চাবি চাই পেলাই, মানে ভাল লাগিব গোটেই ৰাইজ খিনি থাকিব যে।
বনাই মেলি যাম বুলি ভাবিছোঁ আৰু দেৰি দুৱাক
ত আকৌ ইয়াতে খা খুৱাব বুলি কৈছে নামঘৰতে।
হয়নি, এ নামঘৰত খোৱালেও দেৰি হব নহয়। হ
সেইটো হয়, আমি অথনি লৰা কেইটামান লগ হৈ পেলাই খৌ গাড়ী লৈ বজাৰ পৰা জিকা, ৰঙালাও ভোল, দালি, এনেকে কিবা কিবি বজাৰ কৰি আনিলো।
অঁ।
তাৰপিছত নামঘৰতে বনাব বুলি কৈছে, মাতিছে সোনকালে যাম চাগে অলপ
অ ভাল বাও।
তাকে, মাত বেছি মানুহ পা নাই, নামঘৰ ভাগেই বনাইহে আছে যে। এনে, আগৰ বাাৰ হোৱালেতো বহুত, উম, মানুহ মাতে গোটেই কেইবখনো ৰাইজ নিজৰ লগ হৈ পেলাই পাতেটো মানো তাতে আৰু
অ‍ঁ সেইটো, এতিয়া নামঘৰ হোৱা নাই আৰু, বহিবলৈ মেলিবলৈও দিগদাৰ আছে। ক্' কোৱা নাই যেতিয়া উম
এ ফ্ল আৰু অলপ অলপ প্লাষ্টাৰ খিনিহে বাকী আছে বাকী গোটেই কামখিনি হৈছেগে বাৰু
আধা আধি হৈছে আৰু অ এই বন্তি প্ৰজ্বলনৰো ঘৰ এটা দিয়া কথা আছিলে বনাইছে নে কি
অ আমাৰ তো এইটো কথা গম প
অ শুনিছিলো কোৱা
এইটো সেই আমাৰ গাঁৱৰ সিমুৰ দাদা এজনে মানে বন্তি জ্বলাবৰ কাৰণে ঘৰ এটা দিম বুলি কৈছে
অম
এতিয়া কি হয় এইটো ধ যদিহে মানে এ কিবা অনুষ্ঠান পাতি থাকে তাত অনুষ্ঠানৰ মাজত গৈ পেলাই মানুহ বিলাকে বন্তি মানে জ্বলাবলৈ
দ দিগদা হ উ
সেইটো কাৰণে যেনিবা সেই দাদাজনে ভাবিলে আৰু যে এনেকে কষুৰীয়াকে ঘৰ এতে বনাই দি পেলাই তাতে মানুহখিনিয়ে মানে বন প্ৰজ্বলন কৰিব পাৰিব ধূপ ধূনা জ্বলাব পাৰিব
অ হয় এ ন
বিশেষকে নাম গাই থকা অৱস্থা াত যদি ধূপ ধুনা যদি জ্বলোৱা হয় কিমান ধোোৱা হয় কিমান মানে মানুহৰ উশাহ লবলৈ দিগদাৰ হৈ যায়
কথা ম সেইটো ভাল কৰিছে বহুত ভাল কৰিছে
আৰু এনেকে নামঘৰলে বস্তু পাতি দি থাকিলে মানে ভাল হয়তটো
ভাল হয় আৰু বাট চৰাটো বনাবলে উ বনাবলে লৈ আছে নে কি
অ বাচ্ছাটো কাৰণে কোনোবা কোনোবাক কিবা কিবি দিছে ধৰ চিমেণ্ট দিছে কোনোবাই বালি দিছে যাৰ যিমানটো সামৰ্থ হৈছে আৰু সেইমতে কোনবাই চিমেণ্ট দিছে কোনোবাই পইচা দিছে
সেটু কথা
গৈ পেলে তুলিচা আকৌ গাঁওৰ ৰাইজে চান্দাও তুলিছে
আকৌ ক্ৰিকেট খেলাও পাতিছিলে নহয় মাজতে
মানে ৰাইজেতটো যেনেকে পইচা খাব পাৰে তেনেকুৱা মানে ব্যৱস্থা কৰিবলে নামঘোকা বনাই উলিয়াবলৈ বিচাৰিছে আৰু
ভালে আছে ভালে আছে বহুত সুন্দৰ কথা চাহ সেয়া খাই উঠিছো।
কিহেৰে খালি?
অ নামঘৰৰ পৰা মিঠোই দি পঠিয়াইছিলে প্ৰসাদ কেইটামান সতে তাৰ সতে খালো।
অহ অহ। হয় বাৰু এই গৃহস্থ মানুহ বোৰকক মানে খেলত থকা মানুহ খিনিক এ তোৰ প্ৰসাদ মিঠোই কল নাৰিকল এনেকে কিবা কিবি দি পঠাইছে যাতে কাষৰ ঘৰৰ মানে যিখিনি বেলেগ খেলত আছে সিহঁতকো দিব পৰাকে।
অ সেইটো কথা দিছিলে বাৰু আমাক। পাইছো বাৰু।
আহিবি
যাম ৰ।
তাৰপৰা হেৰি আৰু তুক কথা এটা মোৰ কবলগীয়া আছিলে তই আলি ব্যৱসায় কৰি থকা নাই জানো এতিয়াও কৰ নে
আলি ব্যৱসায় কৰি আছে।
মানে মোক দাদা এজনে কৈছিলে সিহঁতৰ মানে এতিয়া বিয়া পাতিব
হয়।
বিয়া পাতিবৰ কাৰণে মানে খাৱলি অলপ লাগিছিলে সি কৈছিলে যে যিমান খিনি লাগে সৰিয়হখিনি সি আনি দিব বাকী খাৱলিটো বনাই মেলি দিলেই হল।
অ তেনেকেও পাৰি মোক বনোৱা মেলা খচ পাতি কেইটামান দি দিলেই হ'ল। বস্ত বোৰ চ
সেই টোৱেই। বস্তু তোৰ পাতিখিনি কিনি আনিম।
অ ভাল হ'ব তেতিয়া। ময় বনাই মেলি দিম আও।
তাকে।
মোক কিবা এটা দিব লাগিব আৰু।
দিব দিব তোৰ এতিয়া বনোৱা পাব দিব এনেই ধৰ তই যদিহে বাকী বস্তু খিনি কিনি আনিব লগা হ'লহেঁতেন তেতিয়া সেয়া পইচাও দিলে হয়।
অ।
কিন্তু এতিয়া বাকী বস্তু খিনি তই কিনি আনিব নালাগে তই সৰিয়হ হওক তেল হওক বাকী কিবা কিবি যিখিনি লাগে সেইখিনি মই হলেও আনি দিন বা মেই দেদা জনে হলেও দিব হি।
অ।
গতিকে সেইখিনি বস্তু আনি দিবি তই বনাই দিবি আৰু।
বনাই দিম আৰু বস্তুখিনি যোগাৰ দিলেই মই বনাই দিব পাৰিম আৰু।
অ অ। তাকে বিয়া কিমান দিনৰ আগত তোক বস্তু তু খিনি জমা দিব লাগিব মোক সুধিছিলে মানে।
বিয়া তিনদিন মানৰ আগত বস্তু খিনি দিলেই হ'ল মই ৰ'দত শুকাই মেলি বনাম আৰু বিয়ালে খাব পৰাকে।
অঁ অঁ।
দি দিম আৰু বনাই দিম। দুদিন তিনিদিন থাকিলেও হয়।
অ অ-অ এই চাৰি কে চাৰি কেজি মানৰ সৰিয়হ ঘৰ বনাব পৰা হ'ব নহয় ন এই চাৰি কেজি মাহত মানে কিমান-কিমান মানুহে খাব
খাব পাৰিব আকৌ খাৰলিতো বেছি নিদিয়ে নহয় ধৰা এক চামুচ। এনেকে দিয়ে, পাৰিব ব মানুহে খাব পাৰিব বাৰু।
তাকে মোক সুধিছিলে সি কৈছিলে যে সি তাৰ বিয়া মানে পোন্ধৰশ সি মানুহ ৰাখিছে আৰু টাৰ্গেট।
অঁ খাবও পাৰিব ইমানতো মানুহে।
এতিয়া চাৰি কেজি মান সৰিয়হ দি দিলেই হৈ যাব ন।
হৈ যাব- হৈ যাব খাৰলিটো অকমান অকমানকেহে দিয়ে। ধেৰ নিদিয়ে নহয়, তাতে জ্বলা খু জ্বলাটো বেছিকে দি দিম।
তাকে মোক কৈছিলে দুভাগ বনাবলে।
অ' জ্বলা নিদিয়ে আৰু।
জ্বলাই নিদিয়া আৰু জ্বলা দি
অ' পাৰি বনাই দিব, জ্বলা নিদিয়াটোও বনাই দিব পাৰিম, দিয়াটোও বনাই দিম, কমকে লাগে বুলি ক'লে কমকৈও বনাই দিব পাৰিম।
উম
কেনেকে হয় বনাই দিবও পাৰিম আৰু।
তাকে তাকে - তাকে। চাহ খালো। খাই পেলাই এই মই ৰাস্তালৈ ওলাই আহিছিলো আকৌ, পতককে মোৰ সি কোৱা কথাকেইটা মনত পৰিলে, সেইকাৰণে তোলে ফোন কৰিলো।
কি হেৰে খালী।
চাহ মানে সেই নাম নামঘৰৰ পৰা প্ৰসাদ মিঠৈ আনিছিল তাক সেইয়া দি খালো আৰু।
অঁ একেই তেতিয়া।
একে একে তাকে মোৰ চকু আৰু মাথা কেইটা মানে খুব বিষাই আছে, সেইটো সেইটো কাৰণে মানে অকমান চাহ তো কাৰাকে খাই পেলাই ওলাই আহিছোঁ।
মোৰো অলপ- অলপ বিষাই আছে, গেছে ধৰিছে নেকি।
অ' গেছৰ কাৰণেও হয় বাৰু দেই আজিকালি মানুহবোৰ বুলি প্ৰসাদ খাই দিলে গেছ হৈ যায় যে।
গেছে ধৰি আছে আজি।
তাৰ পিছত সি মোক কোমল চাউলৰ কথা কৈছিলে, তই কোমল চাউলো এনেকে বনাই মেলি দিব পাৰিবি নেকি।
পাৰিম কোমল চাউলো ৰ'দ দিলেই হ'ল কথাটো মই নহ'লে বোলে কেই কেজি লাগে মই দি দিব পাৰিম মই বহাই মেলি থৈছোঁ মোক পইচাটো দিলেই হ'ল
অ মানে এ তই বহাই থ দিয়া আছে সেইখিনি
দিয়া আছ মই কে কিনি লৈ যাব মই কেজি শ টকাকে দিম
অ
এশ টকা তলত নিদিওঁ আৰু
অ মই তাক ক'ম বাৰু সেইদিনা
অ আগতে আশী টকাকে দিছিলো এতিয়া আশী টকাকে নিদিওঁ এশ টকাকে দিম
ঠিক আছে মই তাক নাম্বাৰটো দুভাগত দি দিম সি তোক পাতি ল'ব
হ'ব
তাৰপাছত আকৌ হেৰি সি মোক সুধিছিলে বাৰশ মানুহৰে ধৰ তোৰ তিনিশ বা চিশ মানুহে মই চা
উ তিনিশ চাৰিশ ন খাই তাতকে কমেই খাব
অ এতিয়া এতিয়া আকৌ ভকতলৈও লাগিব নহয়
ভক দলেও লাগিব দহ বাৰ কেজি মান লাগিব
বহ দহ ব কে মানে
দহ বাৰ কেজি মানে হৈ যাব অ নামৰ বিয়াৰ নামত ইমান
স অ সেইটোৱে মোক সুধিছিলে মানে কিমান মান লাগিব তাৰাপা আকৌ মই সেইকাৰণে তোক সুধি পেলাই জনাম বুলি ক'লো
অ বিয়া নামত ইমান মানে খৰচ নহয় কোমল চাউলতটো কেইজনমান ভকতহে মাতে ধঢেৰ ভকত নামাতে নহয় বিয়া নামত
অ অ হয়
সেইটো বা
ঠিক আছে তেতিয়া মই তোক তাক জনাই পেলাই তোক আকৌ খবৰ দিম দে
ভোকহে লাগিছে তাই